গুড মৰ্ণিং গুড মৰ্ণিং।
শুভ ৰাতিপুৱা আজি কি মনত পৰিলে?
শুভ ৰাতিপুৱা। আজি বোলো ফোন এটা কৰোচোন বহুত দিন হ'ল ফোন চোন কৰা নাই।
তাকেহে আজি কি মনত পৰিল বা
অ' ফোন এটা কৰিছা অ কিনো কৈছে কি বতৰা কি কি কথা
এ ঘৰত তুমি।
মই ঘতে এই ছোৱালীয়ে আহিছে
ছোৱালী মানে বা
ব চালি ব চালছ
অ বা কৰবাত গৈছ নি।
বা আজি বি এডৰ একজাম দিবলৈ গৈছে। বি এডৰ অ বি এডৰ এন্ট্ৰেন্ঞ্চ এক্জাম আছে যে। তাকে বিয়াতে এ ব পৰিছে লখিমপুৰ লখিমপুৰ কমাৰ্চ বাণিজ্য খনত যে বাণিজ্য বিদ্যায়লয়খনত
অ' ঠিকে আছে। সেইটোৱে মানুহে চেষ্টা কৰি যাব লাগে আৰু নপঢ়ালৈকে
উম কেতিয়ানো ক কি হব কোনে জানে হয় ন।
সেইটোয়ে উম বয়স থকা লৈকে। পালৈকে চেষ্টা কৰি গলেই হ'ল।
অ বয়স থকালৈকে মানুহে চেষ্টা কৰি য বাকীটো পিছৰ কথা।
সেইটো তাৰপিছত ঘৰত ভাল মই ঘৰতে আছো
ঘৰ নি
উম নহয় বন্ধ দিছে নহয়
অ বন্ধ দিলে নি মজা কি মানে গম বন্ধলে আমাৰ আকৌ বন্ধ চন্ধ নাই নহয়। আমাৰ পুৰা ক্লাছ চলি থাকিব আমাৰখন হেইৰি মানে
কি?
আমাৰ মানে হেৰি হ'ব যে এই কি ডাইৰেক্ট জুলাইত পৰীক্ষা হ'ব যে
অ অ
সেইটো কাৰণে হেৰি হৈছে বন্ধ চন্ধ নাই মানে ডাইৰেক্ট হেৰি হব ক্লাছ হব এতিয়া গোটেই অ আৰু পৰীক্ষা আগষ্টত হব। জুলাই মাহটোত মানে হেৰি হব এতিয়া অ ক্লাছ হব ক্লাছ হোৱাৰ পিছত হেৰি হ'ব একেবাৰে একেবাৰে মানে আজৰি হৈহে এ আজৰি হৈহে বন্ধ পাম আৰু
উম ভালে আছে দিয়া একেবাৰে আজৰি হবা আৰু শুনি আছা ন। শুনি আছা না হেল্ল'